শুনিছে অ শুনিছো দিয়া তুমি
ময়ো শুনিছো ভালনে
অ মোৰ ভালে দিয়া তোমাৰ
মোৰো ভাল
কি কৰিছা পিছে
আছিলো এনে অলপ তুমি কি কৰিছ
অ ময়ো আছো ৰবা এইমাত্ৰ কিবা খাই কিনে বহি বহিছো ৰবা তাকে ভাবিলো তুমি এটা ফোন কৰো বোলো
হয় কোৱাচোন
ভাবিলো আজি মানসিক চাপৰ ওপৰতে আমি দুয়টাই অলপ আলোচনা কৰো নেকি কি কোৱা তুমি
হয় হয় নিশ্চয় এ তুমি এটা ভাল বিষয়ে বাছি লৈছা মই ভাবো যে প্ৰায় সকলো মানুহে জীৱনৰ কোনোবা সময়ত মানসিক চাপ চাপ অনুভৱ কৰে তুমি ভাল পোৱা এটাই মানে আলোচনাৰ কাৰণে বাছি লৈছা দেই
হয় ঠিক কৈছে বাৰু অ এনে তোমাৰ মতে মানসিক চাপ মানে কিনো
আহ মই ভাবো যে আহ মানসিক চাপ মানে হৈছে যেতিয়া মানুহে মানে কোনো সমস্যা হওক বা দায়িত্ব বা চিন্তাৰ বাবে মানসিকভাৱে অশান্ত অনুভৱ কৰে আহ তেতিয়া সেই মানসিক চাপ আৰু ইয়াকে আমি মানসিক চাপ বুলি আহ মানে অনুমান কৰিব পাৰো নহয় নে
উঠাই গৈছা বাৰু মইয়ো ভাবিছিলো কেৱল সৰু সৰু ভাবিছিলো যে মই কেৱল ডাঙৰ মানুহৰেই চিন্তা থাকে কিন্তু এতিয়া বুজিছো যে ছাত্ৰ ছাত্ৰী সকললে যথেষ্ট থাকে কিমান বুজা থাকে, পঢ়া শুনাক লৈ, বা বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ধৰা ইমান ইমান খিনিও মাথাত আহে যে আহ তেওঁলোকে ভৱিষ্যতে কি কৰিব বা কোনটো বিষয়ৰ ওপৰত কেনেদৰে পঢ়িব কেনেদৰে তেওঁলোকে পৰীক্ষাৰ কাৰণে সাজু হব, এইবিলাকেতো সেইখিনি সময়ত আৰু মানসিক চাপ বুলি ধৰিব পাৰি আৰু ডাঙৰ হলে এইবিলাক মানসিক চাপ বিলাক সকলোৰে সলনি হৈ যায়। বা বয়স অনুযায়ী সকলোৰে মানসিক চাপ সলনি হোৱা দেখা যায়।
হয় হয় একেবাৰে সঁচা কথা দেই, এ আজিকালি মানে পৰীক্ষা হওক, প্ৰতিযোগিতা হওক বা চাকৰি বা পৰিয়ালে সকলোবোৰ মিলি মানে বহু আহ, মানুহ মানুহে মানে মানসিক চাপত ভুগি থাকে তুমি যেনেকে ক'লা ছাত্ৰ ছাত্ৰী সকলো মানসিক চাপ হোৱা দেখা যায়। যেনে আজিকালিতো মানে ই ছাত্ৰ ছাত্ৰীসকলে, এ ষষ্ঠ বা সপ্তম শ্ৰেণীৰ পৰাই তেওঁলোকে এই প্ৰতিযোগিতামূলক আহ মানে পৰীক্ষাৰ বাবে উম প্ৰস্তুতি আহ আৰম্ভ কৰি দিয়ে, যাৰ ফলত তেওঁলোকৰ এই মানুহৰ-মানুহে তেওঁলোকক বেছিকৈ এই ক্ষেত্ৰত মানে মনোযোগ দিবলৈ দিয়ে বা শিক্ষা আহৰণ কৰিবলৈ যিকোনো ক্লাছ যিকোনো, ধৰ অনলাইন ক্লাছ হওক বা যিকোনো ক্লাছ পঢ়িবলৈ দিয়ে, যাৰ ফলত তেওঁলোকৰ এই টো প্রতি মানে মানসিক চাপ বেছি বৃদ্ধি পাই যায়, উম এইটো এটা মানে কাৰণ হয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে যে নিজৰ যিখিনি পঢ়া থাকে অ শ্ৰেণীৰ এইখিনি পঢ়াৰ লগতে অতিৰিক্ত পঢ়া যেতিয়া তেওঁলোকে আৰু পঢ়িব লগা হয় তেতিয়া সি তোৰ বাবে তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পায় নহয়নে বাৰু?
হয় তুমি ঠিক কথাই কৈছা দিয়া। আজিকালি এনে সৰু-সৰু ল'ৰা অ ক্লাছ ছিক্স, ছেভেন, সঁচাকে ক্লাছ ছিক্স, ছেভেনমানৰ পৰাই বা, আ তেঁওলোকে মেট্ৰিক পৰীক্ষা দিয়ে বেছিভাগ এই প্ৰতিযগিতাবিলাক বা চৰকাৰৰ যিবিলাক আ পৰীক্ষা আ পৰীক্ষা ওলাই আছে বা যিবিলাক পদ ওলাই আছে সেইবিলাকত বাছনি হবৰ কাৰণে আজিকালি মাক দেউতাকে ল'ৰা ছোৱালীসমূহক আহ, কৈ থাকে বাৰ-বাৰ প পৰীক্ষা দিবৰ কাৰণে ত সেইবিলাকে তেওঁলোকৰ কাৰণে এটা এটা মানসিক চাপ হৈ পৰে, যে এ এনেকে পঢ়িলে মই এইবাৰ এবাৰতে পাম নে এব এবাৰতে নাপাও এনেকুৱা নহয় জানো? তেওঁলোকৰ মানসিক কাবিলাক এনেকুৱা ধৰণৰে হৈ পৰে।
হয়-হয় ঠিকে কৈছা। বাৰু তোমাৰ জীৱনত কেতিয়া মানে বেছি মানসিক চাপ অনুভৱ কৰিছিলা তুমি?
মুৰবে সৰুত তে ধৰা পৰীক্ষাৰ সময়খিনি অলপ কঠিন আছিল, কাৰণ তাতে যে সেইখিনি সময়ত আৰু বিশেষকৈ আহ পঢ়া সম্পূৰ্ণ হোৱা নাছিল আৰু সৰুতে ধৰা সৰু ল'ৰা আমাৰ পঢ়াখিনি তেনেকুৱাই আছিল দিয়চোন কেতিয়াবা পঢ়িব ইচ্ছা যায় বা কেতিয়াবা পঢ়িব ইচ্ছা নাযায়, বে চি ভাগ, আমি ত পৰীক্ষাৰ আ বা দুদিন তিন তিন- তিন এসপ্তাহ আগতে আমি এনেকে পঢ়িছিলো। সেইখিনি সময়তে আৰু আমাৰ মানসিক চাপ এটা আহি গৈছিল যে এইখিনি সমত আমাৰ পঢ়া হ'ব নহয়। ইমান কিতাপ বিষয় আছিল। ছয়টা, সাতটা বিষয় আছিল আহ সেই ছয়টা সাতটা বিষয়ৰে চব খিনি মানে চব খিনি পাৰ পঢ়োৱা পাঠ্যক্ৰম আমি পঢ়ি শেষ কৰিব পাৰিম নে নাই আমাৰ মনত থাকিব নে নাই বা পৰীক্ষাত আমি কেনেকে লিখিম বা কিমান খিনি কেনেকুৱা প্ৰশ্ন আহ সেইবিলাকে এটা এটা আমাৰ সেইখিনি সময়ত মানসিক চাপ আছিল। আৰু এতিয়া কবলৈ গলে ধৰা এতিয়া ডাঙৰ হৈ আহিছ যিমানে ডাঙৰ হৈ আহিছো সিমানে আহ নিজে জীৱনটোত কি কৰিম বা কি-কি এটা বিষয় লৈ কিনে আগবাঢ়ি যাম- আৰু পৰিয়ালৰ নিজৰ পৰিয়াল জৰ পৰিয়ালৰ মানুহ খিনি কি হিচাপে চাম বা মাক দেউতাক কিমান কি ধৰণে সুখী ৰাখিব পাৰিম। নিজৰ জীৱনত মই কেনে ধৰে আগ আগুৱাই যাব পাৰিম বা কিমান খিনি উন্নতি কৰিব পাৰিম সেইবিলাক কেই বৰ্তমান এটা সেইবিলাক বৰ্তমানৰ কাৰণে আৰু মোৰ কাৰণে মানসিক চাপ হৈ পৰিছে।
হয়-হয় একেবাৰে সচা কথা। অহ তুমি যেনে দৰে কলা মোৰো একে অভিজ্ঞতা আহ পৰীক্ষাৰ মানে পৰীক্ষাৰ সময়ত যেতিয়া সেই সময়ত মানে পৰীক্ষাৰ আগ্ৰ দিটোত বেছি মানে চিন্তা হৈছিলে যে কেনেকৈ পৰীক্ষা কেতিয়া পাৰ হৈ যাব বা কেনে ধৰণৰ প্ৰ্ন আহিব বা আহ তাৰে ওপৰত মানে বহুখিনি মানসিক চাপ হৈছিলে। পৰীক্ষাৰ আগদিনাখন যে কেনে পৰীক্ষা ভাল হ'ব নে নাই বা পৰীক্ষাত পাছ কৰিম নে নাই এই সকলো মানে সকলো ধৰণৰ মানে যিবিলাক সমস্যা আছে বা চিন্তা আছে সেই সকলোবোৰ মানে এক একেলগে আহি পিনে এম এই মানসিক চাপনৰ সৃষ্টি কৰিছিলে এ সেই যিখিনি সময়ত মানে একো কৰিবলৈ মন যোৱা নাছিলে, এ মানে আৰু পৰীক্ষাৰ আগ দিনাখন মানে যিমান খিনি থাকে সেই সকলোবোৰ এ উম চিনেমা চিনেমা যিখিনি অনুশীলনী সেইখিনি গোটেইখিনি মানে একেবাৰে শেষ কৰিব পাৰো নে নাই তাৰো এটা চিন্তা থাকে।গোটেইখিনি যদি শেষ কৰিব নোৱাৰোঁ তেনেহ'লে পৰীক্ষা কেনেকৈ যাব। আৰু গোটেইখিনি শেষ হোৱাৰ পিছতো মানে এ যদি আকৌ এবাৰ সেইটো ৰিভিজন কৰিব লাগে তেতিয়া আকৌ তাৰে এ সময় পাম নে নাপাম, মানে সেনেকুৱা বহুত ধৰণৰে মানে চিন্তাই দেখা পোৱা গৈছিলে আৰু বহুখিনি মানসিক চাপতো ভুগিব লগা হৈছিলে যাৰ ফলত কিন্তু পিছত বুজিলো যে হয় হয় কিন্তু পিছত বুজি পালোঁ যে চিন্তা কৰাতকৈ পঢ়াত মন দিলে বেছি ভাল ফল পায়। আৰু ফলো ভাল হয় তাৰে, আৰু বহু সময়ত আমি সমস্যাত কৈ মানে সমস্যাৰ চিন্তাত বেছি কষ্ট পাওঁ। যাৰ ফলত আমাৰ মানসিক চাপ মানে বৃদ্ধি পায় আৰু সৰু সৰু বস্তুতে আমাৰ আমি আমাৰ মানসিক চাপটো মানে চ আমি সৰু সৰু বস্তুক লৈ চিন্তা কৰি থাকো যাৰ ফলত আমাৰ আহ মানসিক চাপ উম অতি শীঘ্ৰে বৃদ্ধি পাই যায় নহয়নে বাৰু।
হয় তুমি ঠিক কথাই কৈছা আমি সচাকে আচলতে আমি চিন্তা কৰিনো কি পাম। চিন্তা কৰিলেতো আমাৰ একো ফল নাহে। বৰঞ্চ আমাৰ চিন্তাবিলাক যিমানে চিন্তা কৰি থাকিম সিমানে আমাৰ মানসিক চাপ বাঢ়ি যাব। যাৰ ফলত আমাৰ শৰীৰতটো প্ৰভাৱ ফুৰিব পাৰে বা আমাৰ অসুস্থতাও হৈ যাব পাৰে। সেইকাৰণে আমি চিন্তা কৰাতছে আমি। মানে যিখিনি হৈ আছে সেইখিনিহে বেছি ধ্যান দিব লাগে। আমি চিন্তা কৰিতো একোৱে লাভ নাই ধৰা। আৰু বাস্তৱ বাস্তৱ জীৱনৰ সমস্যাটোত সৰুৱে হয় দিয়াচোন। কিন্তু আমি মনত নিজে নিজে ভাবি ভাবি আমি বেছি ডাঙৰ কৰি লও যে এইটোৰ এইটো এইটো যদি এনেকুৱা হৈ য যে কি হব, বা পিছত আমাৰ যদি এইখিনি কৰা এইটো কাম কৰা নহয় তেনেহলে পিছলৈকে কি হব, এনেকুৱা আমি মানুহে নিজে নিজৰ সমস্যাবোৰ নিজে নিজে বাঢ়াই লৱ ভাবি ভাবিয়ে। যাৰ কাৰণে আৰু মানসিক চাপৰ চাপ বাঢ়া বৃদ্ধি পায়। আৰু আজিকালি তুমি অলপতে যেনেকে কলা আমি চৰকাৰী চাকৰিৰ কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি থাকো বেছিভাগ কম বয়সৰ প্ৰায় আজিকালি এইবিলাকৰ কাৰণে বহুত। মানে প্ৰতিযোগিতাও বাঢ়ি গৈছে। চৰকাৰী চাকৰিৰ কাৰণে বা কিছুমান আৰু চাবা বেছিভাগ ল'ৰা ছোৱালীয়ে এবাৰটে এবাটো। এবাৰটে মানে চৰকাৰ পদত ন চৰকাৰ তাৰ কাৰণে বেছিভাগ তাৰ কাৰণে মানে বিছিভা। য ই ত তাৰ কাৰণে তেওঁলোক। সৰু বহুত মানসিক চিন্তা আহি পৰে বা চাপ বৃদ্ধি পায়। আৰু বিশেষকৈ নিজে না নিজে । যে নোপোৱাৰ পিছত যদি তেওঁলোকৰ বন্ধু বৰ্গই পাই যায়, যে তেওঁলোকৰ কাৰণে আৰু মানসিক চাপৰ বৃদ্ধি পায়। বা সমাজত এ আজিকালি বেছিভাগ জানাই সমাজৰ। সমাজৰ মানুহ বিলাক ক'ব, তোৰ ল-লগৰটোৱে পালে তই নাপালি সেনেকুৱা ধৰণৰ কথা যিবিলাক আলোচনা হ'ব তিতিয়া মানুহবিলাকৰ আৰু মানু বৃদ্ধি পাই যায়। যাৰ ফলত প্ৰতিযোগিতাও দিনক দিনে বাঢ়ি যা বাঢ়ি যাই আছে।
হয় আৰু বিশেষকৈ মানে যেতিয়া বন্ধুবোৰে চাকৰি পায় তেতিয়া বাহিৰৰ মানুহকৈ পৰিয়ালৰ মানুহে বেছিকৈ কয়। যাৰ ফলত মানে সেই ছাত্ৰ-ছাত্ৰী হওক বা ল'ৰা ছোৱালী যি যাৰে নহওক তেওঁলোকৰ মানসিকতা আৰু অধিক পৰিমামানে বৃদ্ধি পায়, কাৰণ তেওঁলোকে ভাবে যে ঘৰৰ মানুহে যদি বুজি নাপায় তেনেহলে বেলেগৰ মানুহে আৰু কিনো বুজি পাব, তেতিয়া যাৰ ফলত মানে তেওঁলোকে বিভিন্ন ধৰণৰ আম বেয়া মানে পথত তেওঁলোকে অগ্ৰসৰ হয়। যাৰ ফলত তেওঁলোকে কিছুমানে চুইচাইড কৰে হওক, বা কিছুমানে মানে বহু সময় ধৰি আ ডিপ্ৰেশচনত থ-থাকিব লগা হয়, যাৰ ফলত তেওঁলোকৰ মানে গোটেই এ জীৱনটোৰ ওপৰতে মানে বহুখিনিয়ে প্ৰভাৱ পৰা দেখা পোৱা যায়। নহয়নে?
হয় হয়, তুমি ঠিক কথাই কৈছা। মই ভাবো এই সামাজিক মা এ, সামাজিক মাধ্যমৰ জৰিয়তেও আমাৰ আহ বেছিভাগ মানে মানসিক চাপ এই সমস্যাটো বহুত খিনি আগবঢ়াই নিছে আমাৰ সমাজত, কাৰণ ধৰা একেবাৰে এ মানে একেবাৰে সে ইনষ্টাগ্ৰাম বা ফেচবুক কট মানুহে নিজৰ জীৱনৰ কেৱল ভাল মুহুৰ্তবোৰ দেখুৱাই আৰু সেই বোৰ দেখি বহুতে ভাবে আন সক বলো সু কি কেৱল মইহে সমস্যাত আছো, যাৰ ফলত তেওঁলোকৰ হা তেওঁলোক নিজে ভাবিব লগা মানে বাধ্য হৈ যায় যে সকলোৰে জীৱন যদি ইমান সুখী, মইনো কি কৰিব পাৰা নাই জীৱনটোত যে মোৰ জীৱনটো ইমান সুখী নহয় বা মই তেওঁলোকৰ নিচ না আগবাঢ়ি যাব পাৰা নাই বা তেওঁলোকৰ ইমান খিনি বস্তু আছে যে মোৰ মোৰ ইখিনি নাই বা তেওঁলোকে কি এনেকুৱা কৰিছে যাৰ কাৰণে মই কৰিব পৰা নাই। সেইবিলাক তেওঁলোকে দিনটো ভাবি ভাবি ভাবি ভাবি, মোৰ কামে নিজৰ আহ মানসিক চাপ বিলাক বৃদ্ধি পায়। এই সামাজিক মাধ্যমটো এটা মই ডাঙৰ কাৰণ বুলি ভাবো। তুমি এনে আ ষ্ট্ৰেছ কমাবলে কি কৰা?
আহ, মই মোৰ যেতিয়া বহুত বেছি ষ্টেছ আ মানে ষ্টেছ হৈ, তেতিয়া সেইটো অলপ কমাবলৈ মই অলপ কেতিয়াবা গান শুনো, বা কেতিয়াবা অলপ খোজ কাঢ়ো, বা কেতিয়াবা নিজৰ বন্ধু-বান্ধৱী লগ কথা পাতো, যাৰ ফলত মোৰ বহুখিনি ষ্টেছ কম হৈ যায়, আৰু যিবোৰ গান শুনি মই ভাল পাওঁ সেই গানবোৰ সেই সময়ত শুনিলে মানে মোৰ আ মগজু যিখিনি মানসিক চাপ থাকে সেইখিনি বহু পৰিমাণে কমি যায় আৰু বা কেতিয়াবা খোজ কাঢ়িলেও আ মনটো শান্ত হৈ ভাল লাগে মানে, আৰু নিজৰ লগৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতিলে নিজৰ সমস্যাবোৰ আ সমস্যাৰো যদি সমস্যাৰ বিষয়েও কথা পাতোঁ সমস্যাৰ যিখিনি মানে মই ভুগি আছোঁ সেইখিনি গোটেইখিনি যদি আ সিজনৰ লগত আ-আদান প্ৰদান কৰোঁ তেতিয়া মানে সেই তেওঁলোকৰ ফালৰ পৰা কোৱা কথাখিনি হওক বা মোৰ ফালৰ পৰা কোৱা কথাখিনিৰ জৰিয়তে মানে, যিখিনি মানসিক চাপ থাকে সেই মানসিক চাপখিনি মই ভাবোঁ যে বহু পৰিমাণে মানে আ নষ্ট হয় বা বহু পৰিমাণে আ আমি কমাই ৰাখিব পাৰো।
হয়। তুমি ঠিক কথাই কৈছা দেই। আজি কিন্তু তোমাৰ লগত কথা পাতি মই বহুত খিনি অভিজ্ঞতাও হল আৰু যথেষ্টখিনিও মই শিকিলো দিয়াচোন।
হয় হয় মোৰো বহুত ভাল লাগিল তোমাৰ লগত কথা পাতি। ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম। হয় আজিলৈ, হয় হয় আজিলৈ ধন্যবাদ।
দিয়া।
হয়।